হেল্ল'।
উম শুনিছা নাই?
শুনিছো। কি কৰিছ?
এনেই আছো এই জাষ্ট গা ধুই কিনে ভিতৰত সোমাইছো।
অ' অ' মই একেই যিমান গা ধূলে আজি একেই হৈছে। উম। উতলিে আছো আৰু একেবাৰে ভিতৰলে আহিলে ইমানে গৰম।
অ'। কাৰেণ্টটো নাই নহয় আমাৰ।
তই কি কালিয় পৰা নাই নেকি?
নহয় এতিয়া গধূলি টাইমত গ'ল ঘ'ৰত তাৰপৰা অহাই নাই আৰু।
অ' অ' এই গৰম যিমানে গৰম হয় সিমানে ডিষ্টাৰ্বো হয় নহয় কাৰেণ্টো।
অ' অ'।
লোড শ্বেডিং বুলি কৈ যায় লোড শেডিং হয় চাগে।
কি জানি।
চবেই ইউজ কৰে ন ফেন চেন চাব গোটেই।
অ'।
সেইটোকে কাৰণে সেইটো মানে হেৰি হয় আৰু
আজি পথাৰৰ পৰা গলি নেকি?
অ', নযোৱা কত অ', কৰবাত গৈছিলি।
ময়ো মই হেৰিয়ত গৈছিলো ৰঙাজান গৈছিলো। আকৌ পথাৰ নবোদয় গৈছিলো।
অ', হোষ্টেল।
হোষ্টেল নগোদত থব কাৰণে এ সৰু চাৰ টিংগলৰ যে টিংফুলে মানে এবাৰ ফাৰ্ষ্ট ফাৰ্ষ্ট ইয়েৰত এডমিশচন পাইছে তাৰমানে এই চিলেকশচন হৈছে আৰু
অ', অ, ত কি হেৰি এতিয়ানো ক্লাছ হবহে কওঁ হয় নাই বেলেগৰ চামাৰ ভেকেচন হেৰি হয়। গৰম বন্ধ দিয়েহঁতক কলাছ হয় ন।
অ, ' অ, 'সিহঁতৰ অকমান উ, নিয়ম খিনি বেলেগ সিহঁতৰ বেলেগৰ যেতিয়া খোলে তেতিয়া সিহঁতো বন্ধ দিয়ে।
অ, 'সেইটো
আৰু বন্ধ দিলে যে সিহঁতক কমকৈ নিদিয়ে নহয়।
উম, এমাহ দেৰমাহ দুমাহ।
অ, 'অ, 'সেনেকে দি এতিয়া পূজা বন্ধ এতিয়া এতিয়া ক্লাছ কৰিব তাৰপিছত পূজা অক্টোবৰ মাহত বন্ধ দিব অ, '
অঁ, ' অঁ, '
অক্টোবৰত পঁচিছ দিন দিয়ে।
আহ। মানে যেতিয়া ক্লাছ হয় ধুনীয়া ভালকৈ ক্লাছ হয় তাৰপিছত যেতিয়া মানে ছুটি দিবলৈ হয় আৰু অকণমান দিয়ো আৰু ভালেই নয়পাগে।
ভালেই।
উম, তাকে, হেৰি ভালে চ কি আজিৰ পৰা হেৰি কাইলৈ পৰা ক্লছ হবই মানে, তাৰ নেক কি
অ, 'কাইলৈ পৰা ক্লাছ হবই মানে আজিৰ পৰা হল হয় কিন্তু আমি আজি যোৱা দেৰি হ'ল তাৰমানে গাড়ীখন আমাজে মাজতে পাংচাৰ হৈ গ'ল তাৰপিছত আৰু সি ই বেলেগ এখন কলেজত এডমিশ্যন কৰিছিলে যে জুবটাৰ সেই কাকৰ পথাাৰ কাকভটা চেলেংগুত আছে সেইখনত এডমিশন কৰিছিলেহি। তাৰপিছত তাত ক্লাছ হৈছিলে তাত ফাৰ্ষ্ট ফাৰ্ষ হটো দিলেই দি আছিলে তেতিয়া এই নবদৰ ৰিজাল্টটো আহিলে মানে
অ',
অ, ' তাৰপিছত এতিয়া তাৰপিছত তাততো যেতিয়া মাতে তেতিয়া যাবই লাগিব যে নবোদয় উম, এতিয়া এ মানে আকৌ জুবিতৰা বা ট্ৰান্সফাৰ চাৰ্টিফিকেট নালাগিব জানো।
অ, 'সেইটোয়ে সেইবোৰ বনাই
অঁ, ' সেইখন উলিয়াই থাকোঁতে মানে আজি দেৰি হৈ'ল গ' সেইটো কাৰণে আজি ক্লাছ কৰিবৰ কাৰণে নাপালেগৈ।
উম, উম, জুপিটাৰ অ', অ', জুপিটাৰ যে সেই হেৰি ক নেইনা যে নেইনা।
অ', নেইনা।
অ ', নেইনা হতৰ আগতে সেই জুপিটাৰখনন সেই নেইনা দেউতাকে খোলা কৰ সেইখন যে
অ', য় নেকি? বহুত পুৰণা নেকি স্কুলখন?
অ', হুত পুৰণা। ইম ইমান পুৰণা সেইটো নাজানো কিন্তু সেই জুপিটাৰ। ইংলিছ একাডেমি হৈছিলে ন? না কিবা অ', এনেকুৱা। সেই সেইখন হ নেলা দেউতাকে খোলাছিল। বলে তাৰপিছত কোনোবা এজনে কিনি ল'লে বোলে কপৰা। স্কুলখন।
নেইনাহঁতৰ তাত এতিয়া ঘৰতে হেৰি ৰিফ্লেকচন খুলিছে ন?
অঁ ৰিফ্লেকচন হোষ্টেল। অ', হেৰি হোষ্টেল না হেৰি হয় সেইটো?
স্কুল চাগে?
স্কুল ন এ অঁ নহয় সিহঁততো স্কুল হ'ব সেই ওচৰত যে তাৰ ব বট। তাকৰ ঘৰৰতটো আছে যে তাত হোষ্টেল বনাইছে আকৌ!
অ, অ, এইটো কি পাৰমানেণ্টকৈ দিয়ে দিছে নেকি?
জানো কেনেকুৱা কেনেকুৱা কণ্টেক্ট লৈছে অ
অ', 'ব পাৰে ভাড়ালৈ লৈছে ন।
হয়, হয়, আকৌ ভাড়ালৈ লৈছে আকৌ তাহাঁতে আকৌ নিজৰ ঘৰত। দি কিনে সেই চাইডত
অ', সেই এদিন মই অ'। নেনাক হেৰি দেখিছিলো উম নবুদোয়ত দোকান দি থকা দেখিছিলোঁ।
অ', অ', দিয়ে নেকি আজি নেদেখিলি নেকি?
আজি নেদেখিলোঁ।
অ'।
মানে যেতিয়া তেতিয়া লগাই নধয় যে কেতিয়াবা এটা সময়ত তহে লগাব দিয়ে চাগে যে।
অ', অ', হেৰি কথা তাৰমানে।
কেম্পাছৰ ভিতৰত হ'লে মানে তো যেতিয়া তেতিয়া নচলিব যে সিহঁতৰ। মানে সিহঁতৰ যেতিয়া স্কুল কৰি থাকিব তেতিয়াতো সিহঁতে স্কুলৰ ভিতৰত থাকিব ন। স্কুলৰ ভিতৰত থাকিলে মানে তেতিয়া ওলাব নিদিয়ে ন।
অ'।
তেতিয়া সিহঁতে খুলিও লাভ নাই আৰু কেম্পাছৰ ভিতৰতো বেলেগ। বেলেগ মানুহ সেই কিনিবও নাযায় যে
উম উমম নিপিনে ন আৰু সোমাবলৈও নিদিয়ে ন তেনেকে।
অ', সোমাবলৈ নিদিয়ে উ।
অ', ত কি কেম্পাছৰ ভিতৰত দিছিলে নেকি।
ই সিহঁতি দোকান।
অ'।
অ', সিহঁতি কেম্পাছৰ ভিতৰত দিছিলে আকৌ।
অ', অ'।
কেম্পাছৰ ভিতৰতে সিহঁতৰ চব ফেচেলিটিছবিলাক দি দিয়ে। এটা সময়ত দোকান বহাবৰ কাৰণে দিয়ে আৰু যদি চুলি, চুলি কাটি কাটিব হয় ল'ৰা ছোৱালী বিলাকৰ চুলি চুলি কাটিবৰ কাৰণেও এই হেৰিবিলাকক লৈ যায়।
অ', আহ মাতি দিয়া আৰু তালৈ উম। তাততো নাৰ্ছ ড্ক্তৰ থাকেই ন, নাৰ্ছটো থাকেই এভেইলেবল থাকে।
অ', চব থাকেই। মানে কিবা এটা হ'লে ফাৰ্ষ্টে মানে সিহঁতৰ তাতে দেখাই ল'ব পাৰি মানে এনেই নৰ্মেলি কিবা এটা
আছে আৰু অ', তাত উম। কিন্তু কিছুমান হেভি বেমাৰ হলেহে বাহিৰলৈ লৈ যায় ন।
অ', অ', সেইবোৰ ক্ষেত্ৰত ৰিস্ক ল'ব নোৱাৰি ন।
উম, উম। মানে হায়াৰ ছেকেণ্ডেৰীটো হেৰি ফ্ৰীয়ে ন।
হায়াৰ ছেকেণ্ডেৰীটো ফ্ৰিয়েই হয় কিন্তু মই শুনিছোঁ উম বছৰেকত চাৰি হোজাৰকে দিব লাগে বুলি দুটা বছৰ থাকেতো। দুটাৰ পিছত এতিয়া আঠ হাজাৰকে দিব লাগিব। এবছৰত চাৰি হাজাৰ আৰু এবছ চাৰি হোজাৰ সেনেকে বুলি।
অ', অ', ভালেই।
তছ দিয়া কোনো ডাঙৰ কথা নহয়তো ন।
কিছুমান এতিয়া কলেজত চায় দুই লাখ মান লাগি যায়গৈ কথাটো কৈছো ন।
উম, উম।
তেতিয়া সেই বাহিৰত চলবোৰক এ হোষ্টেলৰ ফীজ লাগিব তোৰ ত্ৰিছ চল্লিছ হাজাৰ। মানে সেনেকুৱাকেতো বহুত খিনিয়ে ভাল ন তেতিয়াহ'লে
উ। হোষ্টেল আকৌ এই
আকৌ পঢ়া পকেট খৰচ খোৱা মেলা কাপোৰ কানি তাতো সেই ইউনিফৰ্ম। সমো, দিয়ে ন, নবোদয়ত তেতিয়া।
এতিয়া আহ, হেৰি মানে ধনী দুখীয়া বুলি তাত। কথা নাই ন এনেকুৱা হৈ যায় চবৰে ইকুৱেল নে চবৰে ড্ৰেছ একেই হৈ যায় ন। কোনো মানে ফেশ্বন দি কিনে বেলেগ। ডিজাইনৰ কোনো নিপিন্ধে সেই চব মানে হেৰি হৈ যায়।
উম,
সেইটোয়ে ভাল লাগে আৰু।
সেইটোয়ে ভাল অ, তাত মানে অ, তই ধনী মই দুখীয়া মানে সেইবোৰ বাচিবলৈ নাযায় আৰু তাত।
উম, নাথাকেগে মানে চব ড্ৰেছ বিলাক যে চব মিলি মিলি পৰেগে ন। ড্ৰেছ বিলাকে হওক খোৱাবলাকো হওক। আৰু খোৱা খানাবিলাকো বহুত ভাল ভাল খানা দিয়ে।
উম, আমাৰ সেই হেৰি অ, অ,
প্ৰতিটো মানে হেৰি ত এই অকেজন বিলাক। যি যি ফেষ্টিভেল হওক চব মানে সিহঁতে যে মানে পাতে সিহঁতে।
অ,
এতিয়া ৰসাবন্ধন যেতিয়া হয় নহয়, ৰাসাবন্ধনত যিমান। ছোৱালী আছে ছোৱালীবিলাকে ল'ৰাবিলাকক ৰাখি বন্ধাই থৈ দিয়ে।
অ,
উম, তাত তেনে ৰাখী বনাই দিলে কি হয় মানে চব ভাই ভনী এনেকুৱা। না হয় জানে অ,
ভালেই ভাল ভালেচোন তেন্তে আৰু নহয় আচলতে এনেই স হোষ্টেল সেইবোৰৰ ন, স্কুল হোষ্টেল। ৰাখি পিন্ধাবলে ইচ্ছা কৰে তো ভালে হৈছে নে সবাকে। ইমান ধুনীয়াকে হেৰি কৰি দিছে ন। উম, অ, হেৰি হহতৰ এতিয়া মেট্ৰিক দিয়া খিনি কি হয়, ধোন হঁতৰ যে। মাজু বিদত সটো এ হেৰি কৰিলে ন ট্ৰানসফাৰ দিলে।
অ, তানচপাৰ দিলে বোলে ক'ত তানচপাৰ দিলে।
বাহিৰত কি হয়, নাগালেণ্ড।
নাজান নহয়।
অ, নাগালেণ্ডত
অহ, অ, অ, মানে নৱোদয়ৰ হয় নাগালেণ্ডত এতিয়া থাকিব লাগিছে।
অ, অ, নবোদয় আকৌ তালৈ হেৰি কৰিলেগে, মানে চুজ আ, আৰ্টছৰ নে চাইন্সৰ কি নাজানো।
মানে ইয়াত যে এ, এনে এনেকুৱা হেৰি অ, ইয়াত মানে দুটা ষ্ট্ৰীমহে দিয়ে। অ, আমাৰ ৰঙাজানখনত যে এতিয়া দুটা ষ্ট্ৰিম আছে মানে বাকীখিনি কথা নাজানো কিন্তু ৰঙাজানত মানে মইও জনাত মানে এতিয়া শুনিছিলো মানে এই ভাস্কৰ যে ভাস্কৰ
অ, অ, অ, অ, অ,
অ, হিৰোসীমা ককাই সি মানে ৰঙাজান নৱোদয়ত পঢ়িছিলে নাই। সি কৈছিলে মানে উম, তোৰ এ, অ, ষ্ট্ৰীম দুটাহে অকল সেইখন নৱোদয় ত মানে। ৰাখে বুলি কৈছিলে অ, ইয়াত মানে চাইন্সটো আৰু। কমাৰ্চটো ৰাখিছে এনেকৈ বুলি কৈছিলে আকৌ।
আৰু কিবা অ, নহয়। আৰু কিবা বেলেগ এটা হেৰি আছে ন, মানে কিবা এটা ল'ব অ, অ, সেইটোৱে নেকি এ নে কিবা কি আছিল জানো মই আজি পাহৰিচোং ভালকে মনেই নিদিলো আকৌ।
উম, এই হিউমেনিটিজটোত যদি কোনোবাই চিলেক্ট কৰে যদি। পঢ়োৱেই বুলি কয় তেতিয়াহ'লে তাৰমানে তাৰ পৰা ট্ৰাঞ্চফাৰ দি দিয়ে বোলে ও।
অ, অ, সেইটোৱে তেন্তে হিউমেনিটি অ, সেইটোৱে আছিলে মই যে পাহৰিলো মানে কি কৈছিলা।
অ, অ, হিউমেনিটিজটো এই আৰ্টছৰ নিচিনাই হয়।
অ', অ'। এই সেইদিনা অ' বেছিদিন নাই হোৱা, এসপ্তাহমান হৈছে তালে যোৱা।
অ'।
উম, তাকো ষ্টেটাছ দেখিহে। উম, চব তাততো সবৰে ভাল হ'ল পায়।
অ', অ', সেই তাত অ', চুব খব চব মানে খুব কমেই মানে ৰিজাল্ট বেয়া হয় নেকি তাত গ'লে মানে।
উম, সেইটোৱে চব নাইনটি প্লাছ মুঠতে।
উম, উম। আৰু সিহঁতৰ চি বি এছ ই বৰ্ড হয় ন'।
অ'। উ আজিকালি একজামবোৰ ইজিয়ে হৈছে নে কি হৈছে নে হৈছে দেই।
উম।
ইজি হৈছে কিন্তু চাকৰি যে পাবলৈ টান। যিমান পঢ়িলেও ন' নাপায়। যিমান কষ্ট কৰিলেও নোপোৱা হৈছেদে আজিকালি, যিমান পঢ়িলেও ঘৰতে বহি থাকিব লগা হৈছে।
উম।
তে হেৰি থাকা মাদাৰ
মাদাৰে তোমাৰ অ' দোকানত আছে, আজিকালি দোকানত থাকে।
অ', একদম বিজি কৰি দিলি আৰু।
অ', মই থাকিবলৈ সময় নেপাওঁ যে ইফালে সিফালে গৈয়ে থাকিব লাগে।
উম, উম। ভাল আৰু সিহঁতৰ সবে।
উম, উম, ভালেই।
দোকান এতিয়াহে চলে আকৌ ন'ধুনীয়াকে।
এইটো টাইমতহে চলে অ', এতিয়া এতিয়া বন্ধ কৰিব চাৰে সাতটা আঠটামান বজাত বন্ধ কৰি আহিব। মানে কাৰেণ্টও নাই যে সেইটো কাৰণে বেছি দেৰি নাথাকেই। কাৰেণ্টটো থকা হ'লে থাকিলে হ'লে আৰু অকনমান দেৰি লৈকে
উম, উম। ভালেই, ভালেই।
উম।
তাকে, হ'ব তেন্তে ন? মই বনাই মেলি ঠাণ্ডা কৰিম, হি হি হা হাহ
অ', গৰমতনো এতিয়া ঠাণ্ডাকে খাবলে ভাল, উম।
অ', ইমান গৰমে গৰমে খাবলৈ নোৱাৰো দেই। কিবা উতলি থকা নিচিনা লাগে পেটটোত।